কি খবৰ?
তোমাৰ কোৱা?
মোৰ বৰ্তমান ভালেই দেই।
অ এই ৰিচিভ হওঁতে অকমান দেৰি লাগে নেকি বাও।
অ ৰিচিভ কৰিবলে? এই অকণমান হয়- হয় কে কেতিয়াবা ইন্টাৰনেটৰ কাৰণেও বা হেৰি কাৰণেও অকমান শ্ল' মাৰে ইয়াত। অলপমান চাগে অসুবিধা হয় নেকি?
অঁ। মানে বহুতেই ৰিচিভ কৰি কিনে মানে বহুতেই ৰৈ আছো আৰু।
অ অ আছিল নেকি দি ফোনটো? ৰৈ আছিলা নেকি ফোনটো?
অঁ মানে মই ৰিচিভ কৰিলোঁ তাত। তাৰ পিছতো মানে বহুতেই ৰৈ আছে অ।
অহ অ তাকেই মই হেল্ল' বুলি কৈছোঁ আৰু ফোন কৰা উম তোমালোকৰ ঘৰ কাষতে টাৱাৰ থকা নহয় জানো
হয় হয় আছে ওচৰতে আছে
টাৱাৰ টো কি ফৰ জি টাৱাৰ নেকি
অ ফৰ জি হয়
আচ্ছা -আচ্ছা ফৰ জি এনে বাকী ইউটিউব বা কিবা এনেকুৱা এটা ভিডিঅ'বোৰ চাগে ভালদৰে চলে
হা হা
এনেই বাকী ভিডিঅ' চাবলৈ ধৰি ইউটিউব ইনষ্টাগ্ৰাম ফেচবুকত এনে ভালকে চলে
অ তে সেইটো টাইমত বাৰু ভালকে চলে কিন্তু কেতিয়াবা- কেতিয়াবা কাৰেণ্টটো যেতিয়া নাথাকে নহয় তেতিয়া মানে নচলে বাৰু ভালকৈ
অ তেতিয়া চাগে হেৰি নাই আকৌ ইনভেটাৰ নাই চাগে।
ইনভাৰ্টাৰ নাই অ। ন এ কিন্তু তে তেনেকে হেৰি কি কয় এইটো বেটৰী নে কিবা থাকেই হ'বলা যে।
উম উম
তেল ডিজেল নে পেট্ৰল এনে কিবা ঢালি কিনে
সেইটোয়ে তাকে ইনভাৰটাৰ হেৰি জ্বলোৱা হয় আৰু তাত সেনেকে চলাই উম প্ৰ তাতে দিয়া হয় একচলি কিন্তু যিও নে এয়াৰটেল বিশাখতৰ যোনটো ধৰ সিহঁতৰ ঘৰত আছে সটো
এইটো জিঅ
জিঅ'ন
উম উ
তোমাৰ মানে তেতিয়াহ'লে চিমখনো জিঅ'য় হ'ব
অ জিঅই বাৰু এনেই ফ'ৰ জি নেটৱৰ্কে হয় তথাপি মানে ধুনীয়াকে চলে বাৰু এই বগীত ৰা সহতৰ ঘৰতো তেনেকে নাপায়গে নেগি বাৰু সিহঁত
উম আগতেচোন পাইছিলে এতিয়াহে লাহেকে নোপোৱা হৈ হৈছে মোক তাই কৈছিলে মোবাইলটোৱে কিবা বিঘৃতি ঘটিছে নেকি বুলি কৈছিলে
অ মোবাইলটো মানে যে তাৰ মোবাইলটো মানে এই ডিচ প্লেখন যে ভাঙি গৈছিলে
উম
তাৰপিছত এই আমাৰ গাঁৱৰে এজনৰ তাত ভাল কৰিবলৈ গ'ল ডিছপ্লেখনে মানে ভাল কৰিব কাৰণে দিলে কলে যে ওৱাণ্টি দিয়া হ'ব অকণমান কমতে কৰি দিম চিনাকি মানুহ ন মোৰ লগতে গৈছিলে মানে তেনেকে ভাল কোৱা হ'ল মানে সম্পূৰ্ণ ডিচপ্লে মানে ডিচপ্লেখনৰ ওপৰৰ সেইখনে গ্লাছখনহে বদলাই দিয়ে ন কিন্তু তাৰ ভাগৰ কিন্তু সম্পূৰ্ণ মানে গোটেই হেৰিটোয়ে বদলাই দিলে মানে
মানে গোটেই ভিতৰ চছেটআপটোৱে মানে সলনি কৰি দিলে
অ ডিচপ্লে খনৰ লগত লাগি থকা মানে গোটেই হেৰি খনে মানে বদলাই দিলে অকল পিছফালৰ ঢাকনখন মানে অ বেটৰীটো তাৰ হেৰিয়ত পিছফালে যোনখন থাকে সেই ঢাকনখন অকল আছে বাকী খিনি মানে চব বদলাই
উম মই কিন্তু মোবাইলতটো বহুতখিনি হেৰি পালো আকৌ উ কি বুলি কয় তাই এ আগতে মই লৈ পাইছো তো মানে ফটো মাৰিছো হেৰি কৰিছো তেতিয়া সকাৰণে বহুতখিনি চেছ পালো যেনে কেমেৰা কোৱালিটি ডাউন হল কেমেৰাটো অকমান ভাল নলগা হ'ল মানে মোবাইলটোৰ মানে যি ডিচপ্লে কোৱালিটি মানে বহুতখিন ল' দেখিলো মানে
অ এতিয়া দুফালে দুটা হেৰিয় হৈ গ'ল অ এতিয়া চেমচাঙৰ নহয় নেকি এইটো কি জানি
তাকেও কিছুমান খিনি সলনি কৰি দিছে আকৌ দোকানীয়ে আমিতো তোমালোকেতো বিশ্বাসত এতিয়া ৰাখি আহিছে নহয় জানো।
আকৌ আকৌ ৱাৰেণ্টি কাৰ্ডখন যোনখন দিম বুলি কৈছিলে যে সেইখনো নিদিলে বোলে।
নিদিলে
উম ঠগিলে সেই দাদাজন যে আমাৰ ওচৰৰ হয় মানে। ওচৰ মানে ওচৰৰ গাঁওখনে হয় সেইটো সেইটো বিশ্বাসত দিছিলে মানে।
অ আচ্ছা চিনাকি তাৰ মানে
অঁ চিনাকি আছিলে হোৱাটছআপতে দি দিম মই এখন পি ডি এফত দি দিম মই সেইখন ৱাৰেণ্টি কাৰ্ডখন সেনেকে বুলি ক'লে তাৰ পিছত নিদিলে বুলি কৈছে।
আকৌ ফোন চোন নকৰিলে
অ তাই যে মেছেজ কৰিছিলে মেছেজ কৰাৰ পিছততো মানে নি- দিলে আৰু এতিয়া তাকে কি হৈছে আৰু
আৰু এটা কথা সেইবোৰ বিশ্বাসতো নাযাবা আৰু ক'বাত যদি কিবা বস্তু লোৱা নহয় সদায় ৰিচিপ্টখন ল'ব লাগে দোকান বিলাক ষ্টিক লব লাগে মই সেইকাৰণে এ এনেই ধৰ সাধাৰণ চিপ জিপ এইবোৰ বেলেগ কথা কিন্তু প্ৰায় বস্তুবিলাকত ধৰ মেডিচিনৰ পৰা আদি কৰি যিখিনি বস্তু আনো দৰব পাতি পৰা আদি কৰি মই প্ৰতিটো বস্তু ৰে ৰিচিপ বিচাৰ দোকানত মানে মোৰ দোকানৰ পৰা নাই লাৱা বুলি পিছত কিবা এটা হ'লেও মানে নুই কৰিব নোৱাৰে সেইকাৰণে ষ্টিপ ল'ব লাগে
মানে সি তাই এই তিনিচুকীয়ালৈ যোৱাৰ দিনাখনে আৰু অ তাত ফাৰ্ষ্ট ডিছপ্লেখন ভাল কৰি লৈছিলে ভাল কৰোতে মানে সি তেতিয়াই খুজিছিলে ৱাৰেণ্টি কাৰ্ড খন দিম বুলি কৈছিল যে এতিয়াই দিয়ক আকৌ এনেকৈ বুলি ক'লে তাই সেই মানুহজনে ক'লে আৰু তাইক যে এইখন মই পিনে হেৰি উলিয়াব লাগিব মই তোমাক হোৱাটছআপতে দি দিম এনেকৈ বুলি ক'লে তাৰমানে।
অ।
অ তাইয়ো তাৰমানে সেই বিশ্বাসতে অ তেনেকে দি দিব বুলি ভাবিলে।
উম। এনে মোবাইলটো মানে কি ডিছপ্লে এখন ভাগিলে নেকি?
ডিচপ্লেখন ভাঙিলে মানে যে তাৰ যেনেকুৱা মানে কেইবাটাও হেৰি হৈ গ'ল। উ কিবা ডিচপ্লেখন একেবাৰে ভাঙি যোৱা নাছিলে কিন্তু এ আচ আচ টাইপৰ লাইন হৈ গৈছে।
অ আচ্ছা আচ্ছা মোইলবোৰ লাইন হয় নহয় কিছুমান গ্ৰীণ লাইন কিছুমান হোৱাইট লাইন হয় বগা লাইন।
অ তাৰ এই কালাৰিং টাইপৰ অ দুটা তিনটা কালাৰ সেনেকুৱা লাইন হৈ
অ অ গম পাইছো গম পাইছো কিছুমান এ দুটা তিনিটা ৰঙৰ ধৰ ৰং লাইন লাইন বহে দেখিছো এনেকুৱা ধৰণৰ মোৰ লগৰটো মটৰলা হৈছিলে ত মোবাইলটো ত' কি হল সে মটৰলা ম'বাইল টোৰ মানে সেউজীয়া ৰঙৰ চিন ডাল বহিছিলে সেই চিন কেইডাল উ এতিয়া আছেই কাৰণ মোবাইলটো কেমেৰা কোৱালিটিও কমি গ'ল আক বেটেৰী বহুত খাই মানে মানে এতিয়াও থৈয়ে দিছে আৰু সেইটো মোবাইল এতিয়া নেক্স এটা চেমচং ললে। ত' কি হ'ল গ্ৰীণ এনেকুৱা ধৰণৰ মানে নীলা অ সেউজীয়া ৰঙৰ চিন বহিছে মানে মই তেতিয়াবা গম পালো যে চিন প্ৰত্যেকটো মানে অকল চেমচাং বুলিয়ে নহয় বেলেগ মোবাইলবোৰো ধৰে মানে
এনেই আমাৰ ডিচপ্লে বিলাক আমাৰ মোবাইলবোৰৰ ডিচপ্লে বিলাক ভাঙিলে মানে একেবাৰে হেৰি আন্ধাৰ হৈ যায় ন কিন্তু তাৰ মানে লগে লগে নহ'ল অ'ক তেনেকুৱা
নহয় মোবাইলটোৰ ডিছপ্লে এখন সেই লাইটিং যিবোৰ লাইট সেইবোৰ একো বাহিছে কিছুমান উম' ৰঙৰ লাইনহে তা'ত বহিব লগীয়া হৈছে ত' এইটো কিবা এটা কাৰণ আছে। এতিয়া মই দেখিছো আগতে কেইবা টাও মোবাইল।
অঁ। সিও মানে, সিও মানে গম নাপালে এই বিহু টাইমতে হৈছিলে আকৌ ঘপককৈ তেনেকুৱা লাইন বিলাক আহি - গ'ল মানে।
বৰ বেছিদিন হোৱা নাছিলে চাগে মোবাইলটো। কাৰণ মই লগ পাওঁ- তে মোবাইলটো নতুনে হৈ আছিল টো।
পিছে অঁ হেৰি কি বুলি কয়। বাকী এনেকে তোমালোকৰ নেটৱৰ্কতটো বাকী ভালেই চাগে ফোন কোৱা বা আদি কৰি। ফৰ জি টাৱাৰ হ'লেও উমঁ।
আমাৰ আমাৰ ইয়াত আমাৰ ঘৰত ভালকে নেটৱৰ্কটো পায় কিন্তু বগীতৰ হেতৰ তা'ত হে- ভালকে নেটৱৰ্কটো নাপায় আকৌ। নাপায় মানে আগতে অলপ পাইছিলে এতিয়া ফোনতো ভালকে কথা পাতিব পৰা নাযায়।
আচলতে কোম্পানী বিলাকো কি কয় নাজানো চাৰ্ভাৰটো ইমান মানে ফ্ৰিকুৱেঞ্চি টো কমাই - দিছে নহয়। আমাৰ ঘৰৰ পৰা এতিয়া ধৰ আছে কেইবাটাও নেটৱৰ্ক- জিঅ'ও আছে, এয়াৰটেলও আছে কিন্তু তথাপিও বৰ বেছি দূৰত্ব নহয় তিনি কিলোমিটাৰ মানহে দূৰ হ'ব। এটা নেটৱৰ্ককো ভালদৰে নাপায় জিঅ'তো একেবাৰে নাপায় বুলি ক'ব লাগিব।
অহ।
চলিয়ে থাকে জিঅ' টো এতিয়া পোনপটীয়া চাবলৈ তিনি কিলমিটাৰমান হয় হে এটা টাৱাৰে- পাঁচ কিলোমিটাৰ দূৰত্বলৈোকে ভালদৰে ফ্ৰিকুৱেঞ্চি দিব পাৰে কিন্তু সিহঁতে নিদিও বুলি নিদিয়ে। অঁ জন- সংখ্যা চায়ো হয় নোহোৱা নহয় কিন্তু আমাৰ গাঁৱতটো ইমানখিনি জনসংখ্যা নাই। তেওঁলোকে- ফ্ৰিকুৱেঞ্চিটো কমাও বুলি কমাই ৰাখিছে। আগতে যেতিয়া টাৱাৰ টো নতুনকে বহাইছিলে জিঅ' টো, এয়াৰটেল টো খুব ভিতৰৰ পৰা বহুত ধুনীয়া ফাইভ জি প্লাছ লৈকে চলি থাকে। এতিয়া অকল এয়াৰটেল টো- অকণমান চলি আছে এতিয়া কিন্তু জিঅ'টো একেবাৰে নোপোৱাই হ'ল। তুমি মাৰিলে ঘৰত চাগে ফোনটো নালাগিবই তুঁত তুঁত কৰি থাকিব বা কেতিয়াবা চুইচ অফ বুলিহে কব তেনেকুৱা কব মানে। উম' সেইবোৰ হৈছে ফ্ৰিকুৱেঞ্চিটো কমাই ৰাখিছে
অ এইটো সিহঁতি এচি টিং বিলাক মানে কি সিহঁতি এই যিবিলাকৰ ঘৰত আছে সিহঁতি হে জানিব নে বেলেগে জানিব?
আচলতে তা'ত কৰ্মচাৰী যিখিনি সেইখিনিয়ে কৰে নে' নে' তেওঁলোকৰ তাৰপৰা যিখিনি কাম কৰিব অন্য মানুহ পথাই সেইখিনিয়ে কই, মই নাজানো অন্য মানুহখিনিয়ে কয় যেন লাগে কেতিয়াবা মোৰ আৰু এনেকুৱা কথা আছে ফ্ৰিকুৱেঞ্চি তাৰ মানে বৰ বেছি হ'লেও মানুহৰ এফেক্ট- কৰে নোকোৱা নহয়, কেনঞ্চাৰ টাইপৰ বেমাৰো হয় নোহোৱাও নহয় কিন্তু তথাপিও পৰিয়ালকে কিছুমান বস্তু সীমাৰ চিন্তা কৰি আহিছে মানে সেইটো বস্তু ভাল হোৱা নাই মানুহৰ যিমান পৰিমাণে লাগে যিমান খিনি এতিয়া আজিৰ দিনত প্ৰয়োজন হৈছে সেই হিচাপে চাব ক'ব গ'লে নেটৱৰ্ক তো অলপ ভাল হ'ব লাগিছিলে। যেনেকে টাউন বিলাকত আছে নহয় জানো
উমঁ হম হম
তা'তে প্ৰথমে যোনটো অৱস্থাত দিয়ে তা'তকৈ আজি ছমাহ মান, এবছৰমান হোৱাৰ পিছত টাৱাৰ ফ্ৰিকুৱেঞ্চিটো একেবাৰে কমাই ৰাখে কমাই দিয়ে মানে ভালে খিনি কমাই দিয়ে সেই প্ৰক্ৰিয়া টো হ'ব নালাগে এক্সচলি। কাৰণ আজিৰ দিনত সকলো বস্তু অনলাইন হৈছে যি শিক্ষাগত সকলো অনলাইন বুলি ক'ব লাগিব অনলাইন ক্লাছ হয়, অনলাইন পাঠদান হয়, গতিকে সেইবোৰ বহুত দুৰ্গম অৱস্থাৰ জায়গেতটো ত' সেই কাৰণে মই ভাবো মানে হে। টাৱাৰৰ যি নেটৱৰ্কৰ ফ্ৰিকুৱেঞ্চিবোৰ অলপ ভাল ধৰণে দিব লাগে বুলি ভাবো আকৌ
অ।
তাকে আমাৰ তুমি যে ক'লা যে এই উম পাঁচ। কিলোমিটাৰ দূৰত্বলৈকে থাকে বুলি কিনে হয় নাই এইটো বগীতৰাহঁতৰ ঘৰৰ পৰাতো তুমি দেখি চাইচোন বগীতৰা হঁতৰ ঘৰ বি বিশ্বাখাহঁতৰ ঘৰলৈ ইমান কিন্তু দূৰত ত নহয গে
খুব বেছি হয় যদি হ'ব এক ডেৰ কিলোমিটাৰ কিন্তু এক ডেৰ কিলোমিটাত টাৱাৰ এটা একদম সুন্দৰভাৱে দিব পাৰে কিন্তু সিহঁতে কমাই ৰাখোঁ বুলি ৰাখিছে তুমি এতিয়া মই তোমাক সুধিছোঁ টাৱাৰত যে থাকে কোন কেইটা টাৱাৰ মোবাইল ফ্ৰিকুৱেঞ্চি তোমালোকক পঠাই যেন লাগে কিছুমান চেন্সৰ লাগি আছে তাৱাত গম পোৱা নে
অ
সেই চেন্সৰ টাৱাৰটোত কিছুমান এ দেখিবা তুমি ডাঙৰ ডাঙৰ গুল গুলকে কি ছুমান লাগি আছে দেখিছা? কিছুমান চাৰিকূণীয়া দীঘলীয়া কিছুমান পেলেট টাইপৰ কিছুমান আছে। মন কৰিছা কেতিয়াবা যিবোৰ ডাঙৰ ডাঙৰ গোল গোল তুমি দেখিছা সেইবোৰ হৈছে এটা টাৱৰৰ পৰা আন এটা টাৱৰলে ফ্ৰিকুৱেঞ্চি কানেক্টিভিটি কয় মানে ইটোৰ পৰা ই তোলে সংযোগ কৰে টাৱাৰ যেনেকে তোমালোকৰ তাত আছে আৰু এঠাইত অন্য এটা টাৱৰ পৰা সেই টাৱাৰলে নেটৱৰ্ক ফ্ৰিকুৱেঞ্চি টো। মানে তেওঁলোকে যোগ কৰে তেওঁলোকৰ তাপা সংযোগ কৰে। তাৰ পিছত যিবোৰ দীঘলীয়া ফ্লেট দেখিছে সেইবোৰ হে তোমালোকৰ মোবাইল বোৱলে। বা আমাৰ মোবাইল বোৱলে নেটৱৰ্কটো আহে।
উম।
সেইটো মানে ৰাওতাৰ দৰে কাম কৰে একচুৱেলি।
অ।
তাৰপিছত অ এটা ৰিচিভাৰ এটা ৰাউটাৰ বুলি। কবলৈ সে ঘৰত যিবোৰ উৱাইফাই বা। বোট বেংক বা এয়াৰ ফাৰফাৰ যিবোৰ লগাই থাকে লগোৱা হয় সেইবোৰ সেই। ঠিক সেই একে ধৰণে কাম কৰে তুমি চাগে মন কৰিছা। যে বট বেংক এয়াফাৰফাৰ ৰাউতা তুমি দেখিছা চাগে চিনি পোৱা।
অ এইবিলাক বৰ এটা ভালকে নাজানো মই।
উম আচলতে সেৰি আকৌ আ। ৰাওততটো হৈছে। ৱাইফাই ৱাইফাই সেইবোৰ ৱাইফাইে হয় উম কিন্তু নাম বেলেগ বেলেগ বেলেগ বেলেগ। কোম্পানী বেলেগ বলেগ বেলেগ যেনেকে বি এ ছেনেলত ডৰেক কেবুলৰ দ্বাৰ আহে। বি এছ ছেনেলৰ তাৰ কেবুল দা সেখন বহত বেংক বুলি কয়। সেইটো অলপ খৰচাটো বেছি হয় মানে গাঁওৰ অঞ্চলাক প্ৰায় পোৱা নাযায়। তাৰ পিছত আহে তোমাৰ অ। এয়াৰ ফাৰভাৰ এয়াৰ ফাৰভাৰ জিঅ'ও বনায় এয়াৰটেলো বনায় বি এ ছেনেলো বনায়। কিন্তু বিয়াছ বিএছেল অলপ মান কমকে বনায়। বি এছ নে ডাইক বহুতেং কানেকটিভিটি কৰে বেছিকৈ। আৰু এয়াৰফাৰভাৰ হৈছে যি চেঞ্চৰখন।